অ।
অ' পিটিক।
এ ভালে কি কৰি আছে?
এ এ দে এনেই বহি আছিলো কালি যে মিচ কল কেইটা গধূলিহে আহি চাই আছো। তোম ফোনটো থৈ গ'লো যে তাই ফোনটো থৈ গ'ল যে তা পা এ আহি পাইকে তাৰ ৰৈ ৰৈ ভাগৰ লাগি গ'ল আহি লোৱা গধূলি সময়হে পাইছ
কি কৰিলে গৈ? হা? হেল্ল'
ফোন কৰিছিলা?
হা?
কালি ফোন কৰিছিলা যে!
অ'।
অ', তাৰ ফোনটো মানে ঘৰত থৈ পেলাই পাৰ্লাৰত গৈছিলোঁ। তাৰচত চলি কাতিব গৈছিলে। তাৰপৰা হে আহি পাই আহোতে দেৰি হৈ গল তাৰপা একে ভাগ ইমান ভাগৰ লাগিলে। মাথা বি খাই গ'ল গৰমত ৰৈ - ৰৈ তাত অ ফোন কৰিব পিছত এলাহ লাগি গলা মোক শুই থাকিলো কালি সোনকালে
অ, হওক দিয়ক মই গম পাইছো কিবা কৰি আছে চাগে বোলো।
অ আহি পাইছো কেবেটাও কে চ হিম মিচকল আছে কাবা কাব
অ।
অ মন সোকালে শুলো কালি মাথা বিষ হৌগে হৌগে, অ চাহ খালো। তুমি কি কৰি আছ, কি কৰি আছা?
এ চাহ
কি কৰি আছ? অ অ নহয়। তেহেতি আহি পাইছে মানে এতিয়া।
অ এতিয়া পাইছেগৈ নে?
অ হ'ল অলপ।
অ অও।
বৰষুণ তখন শুনিছা নে? এ ইয়াত ৱাইফাই আছে আক। অ হেল্ল' চাৰ্জ নাই যে হেল্ল'